অ, তুমি শুনিছিলা?
অ, কোৱাচোন, শুনি আছো।
ভাল খবৰ ভালেনে তোমাৰ?
অ ভালে, তোমাৰ?
মোৰো ভালে ৰবা
হয় নেকি
এটা বিষয়ৰ ওপৰত কথা পাতিব ওলাইছিলো
অ, কি বিষয় কোৱাচোন?
বিপিএলৰ স্থিতি বিষয়ে।
অ, বাও, কোৱাচোন?
অ, মানে কেনেকুৱা কথা যে অহাকালি মই আমাৰ বিদ্যালয়, পুৰণি বিদ্যালয়ৰ ওচৰেৰে গৈছিলো বিদ্যালয়ৰ দিন ওচৰলে ওচৰৰ-ওচৰৰ পৰা গ যাওঁতে দেখিলো, বিদ্যালয়খন দেখি মোৰ বহুতো পুৰণা স্মৃতি যিবোৰ মনত পৰিলে
অ, হয় নেকি, সঁচাকৈ নেকি? কি-কি-কি, কথা মনত পৰিলে?
যেনেকৈ বিদ্যালয়ৰ শ্ৰেণী কোঠা, খেলপথাৰ খন, প্ৰাৰ্থনা সভা আৰু বন্ধ বন্ধু-বান্ধৱীৰ সৈতে কটোৱা সময়বোৰ বহুত মনত পৰিলে, জানো বহুতো, যেনেকুৱা আমাৰ এতিয়া তাৰে শিক- শিক শিক্ষক বোৰৰ ওপৰত, শ শিক্ষকে আমাক যেনেকৈ মৰম কৰিছিলে, আমাক শিকাইছিলে, গোটেই কথাবোৰ মনত পৰি গৈছিলে।
হয়, বিদ্যা জীৱনত সঁচাকৈয়ে জীৱনৰ আটাইতকৈ সুন্দৰ সময় হয়
অ হয় আৰু বিদ্যালয়ৰ জীৱনটো সঁচাকৈ জীৱনৰ বহুত বিশেষ বহুত বিশেষ হৈ পৰিছে আমাৰ জীৱনটোত বিশেষকৈ শিক্ষকসকলৰ মৰম আৰু উপদেশে উপদেশে আমাক ভাল মানুহ হবলৈ শিকাইছিল
হয় ঠিকে
ক্ৰীয়া সংস্কৃত তি অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাবোৰৰ বহুত আ আনন্দদায়ক আছিল
হয় ঠিকে কৈছা বিদ্যালয় কেৱল পাঠ জ্ঞানে নহয় শৃংখলা নৈতিকতাৰ দায়িত্ববোধহে শিকায় আমাক শিক্ষক বিলকে শৃংখলা মানি চলা বা দায়িত্ববোধৰ কথা আমি কেনেকৈ পঢ়িব লাগে সেইটা আমাক শিকায়
হয় মই এতিয়াও বন্ধু বান্ধৱীৰ লগত কৰা ধেমালি আৰু খেল খেল ধেমালিৰ কথা পাহৰিব পৰা নাই বহুতো স্মৃতি জড়িত আছে লে
হয় আৰু বাৰ্ষিকীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতা বহুতো আনন্দদায়ক আছিলে
হয় বিদ্যালয়ত লাভ কৰা বন্ধুত্ববোৰ আজিও আততো হৈ আছে মোৰ মন স্মৃতিত সঁচা কথা ক'বলৈ গ'লে বিদ্যালয়ৰ স্মৃ তিয়ে আমাক আনন্দ আনন্দ আমাক সদায় অনুপ্ৰেৰণা কৰি দিয়ে
অ সেই স্মৃতিবোৰ মনত পৰি তে আজি মনটো আনন্দৰে ভৰি উঠে হয়নে
হয় নিশ্চয় হয়তো বিদ্যালয় হৈছে জ্ঞান বন্ধুত্বৰ আৰু সুন্দৰ স্মৃতিৰ এক মূল্যৱান ভঁৰাল যত আমি বহুতো জ্ঞান লাভ কৰিব পাৰিছো বহুত বিষয়ে আমি জ্ঞান লাভ কৰিছো অ তেনেকে সমাজৰ বি আমি ইণ্টাৰনেটৰ বিষয়ে বহুতো বিষয়ে আমি জ্ঞান লাভ কৰিছো এ যেনেকৈ আমি তাৰ বন্ধুত্বৰ বিষয়ে বন্ধুত্বৰ ওপৰতো আমি বহুতো জ্ঞান লাভ কৰি আহছো আমি বন্ধুত্ব বহুতো এনেকোৱা ভাল আমি লগ পাওঁ যত আমি কেতিয়াও বন্ধুত্ব হেৰুৱাব নোখোজো
হয় ঠিকেই কৈছে সেইবাবে বিদ্যয়ালয়ৰ স্মৃতি আমাৰ জীৱনৰ এক মূল্যবান সম্পদ হয়
সেইবাবে একেবাৰে ঠিক কৈছা বিদ্যায়ালয়ৰ সেই মধুৰ দিনবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো আমি কেতিয়া যেতিয়া আমি পুৰণি স্কুলৰ স্কুলৰ ওচৰেৰে গ'লে আমাৰ বিদ্যালয়ৰ সেই দিনবোৰ মনত পৰে খেল আ খেলা ধে খেল ধেমালিবো মনত পৰে প্ৰাৰ্থনা সভাবোৰ মনত পৰে আমাৰ কেনেকৈ আমি প্ৰাৰ্থনা কৰিছিলো বা আমি কেনেকৈ আমি আমাৰ শ্ৰেণী কোঠাত আমাৰ গোটেই জীৱ জীৱনটোৰ বহুতো জ্ঞান লাভ উপ লাভ কৰিছিলো বহুতো উপাৰ্জন কৰিছিলো লাভ কৰিছিলো বহুতো এনেকোৱা কথা আছে যত আমি শ্ৰেণী কোঠালৈ বিবি পুৰণি বিদ্যালয়খন দেখিলে আমাৰ স্মৃতিবোৰ বহুত আনন্দ হৈ পৰে
ঠিকেই কৈছে বিদ্যালয়ৰ প্ৰাণ কেন্দ্ৰ হল বন্ধু বান্ধৱী একেলগে টিফিন ভাগ কৰি খোৱা বা খেলপথাৰ দৌৰি দৌৰা দৌৰি হাঁহি ধেমালি দিন কটোৱা স্মৃতি মনৰ পৰা অনাবিল আনন্দ কঢ়াই আনে হয়নে
হয় হয় কেতিয়াবা চোৱা এতিয়া কেতিয়াবা উ উৎসৱ হলে আমি বি আমাৰ বিদ্যালয়ত পালন কৰা হয় যেনেকোৱা এতিয়া বিহু উৎসৱে দেখো চাই লোৱা বিহু উৎসৱ হলে আমাৰ বিদ্যালয়ত পালন কৰে আমি তাত বিহু বিহু বিহু নৃত্য কৰো বহুতো বহুতো বহুতো সেই শিশুসকলে নাচ কৰে তা বহুতো সিকলে নাচ কৰে গান গায় তাত আমি এনেকুৱা বহুতো শিক্ষা লাভ কৰিব পাৰো
হয় আৰু আমাৰ বিদ্যালয় শিক্ষকসকলে কেৱল শিক্ষাদান কৰা ব্যক্তিয়ে নহয়, তেওঁলোকে আমাৰ পথ প্ৰদক কৰা কঠোৰ অনুশাসনৰ মাজতো শিক্ষকসকলে মৰম আৰু তেওঁলোকে দিয়া নৈতিক শিক্ষা জীৱনত গঢ়া সহায় কৰে হয়নে
হয় হয় বিশেষকে বিশেষকৈ শিক শিক্ষকসকলে যোনবোৰ জ্ঞান আমাক দিছে আমি সেইবোৰ জ্ঞান আয়ত্ব কৰাতো বহুত উচিত আমি শিক্ষক সকলৰ জ্ঞা দিয়া জ্ঞান বোৰ আমি লাভ কৰিছো বহুতো আ আমি জীৱনত আগুৱাই যাব পাৰিছো আমি ভৱিষ্যত ভাল হ'ব আমাৰ যদি শিক শিক্ষকে দিয়া জ্ঞান বোৰ আমি লাভ কৰো হয়নে
হয় ঠিকে কৈছা আৰু বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীয়া সমাৰোহ বিতক প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰাৰ স্মৃতি আটাইতকৈ স্মৰণীয়
হয় হয় আমি যেনেকৈ এতিয়া খেলপথাৰত আমি খে এ খেলা ধূলা কৰো আমাৰ যেতিয়া কিবা উৎসৱ বোলে আমাৰ খেল ধুলৰ আমাৰ প্ৰাইজ সমূহ বিতৰণ কৰা হয় তেতিয়া আমি বহুত আনন্দ ৰে আমি প্ৰাইজ যদি আমি খেলাত আমি যদি হাৰ হাৰিও যদি যাওঁ তেতিয়া আমাৰ মনটো বেয়া নালাগে কাৰণ আমি সেই গীতবোৰ আমি এতিয়াও মনত ৰাখি থৈছো যে কিমান ভাল লাগিছে আমি একেলগে মিলি আমি খেলা ধূলা কৰিছিলো গুৰুত্ব এতিয়া স্মৃতি আছে
কিয় বিচাৰিম মঞ্চত প্ৰথমবাৰ সুখ দিয়া ভয় আৰু আনন্দ অনুভূত অতুলনীয় আৰু প্ৰতিজন ব্যক্তিৰ বাবে এইটো বিদ্যালয় জ্ঞানৰ প্ৰথম মন্দিৰ হয়নে
হয় হয় আৰু আমি বহুতো এনেকুৱা শিক্ষা পাইছো বিদ্যালয়ত যত আমাৰ পিছলৈকে ভৱিষ্যত উজ্জ্বল হব আজি মোৰ পুৰু ষি আছে যত কিছ কিছুমান আছে য'ত বিদ্যালয় গৈও কিছুমানে এনেকুৱা শিক্ষা লাভ কৰিব কৰা নাই বহুতো শিশু আছে য'ত বিদ্যলয়ৰ আজিলৈকে মুখখন গেটখনো দেখিব পোৱা নাই কিন্তু আমাৰ আমি বহুত ভাগ্যহীন বুলি কওঁ কাৰণ আমি বিদ্যালয় দেখিবলৈ পাইছো আমি পঢ়া শুনা কৰিব পাৰিছো বিদ্যলয়ৰ স্মৃতি বহুত স্মৃতি আমাৰ লগত জড়িত ত হৈছে বিদ্যালয়ত
হয় ঠিকে কৈছা জীৱনৰ সকলো থান পথান মাজত তো বিদ্যালয়ৰ দিন সৰু বৰ স্মৃতি আৰু আমাক অনুপ্ৰাণিত কৰে
হয় যেনেকৈ এতিয়া চোৱা তুমিয়ে চোৱা যে আমি বিদ্যালয়ত শ্ৰেণীকোঠত যেতিয়া আমি এখন বেঞ্চত বহো আমি তিনিজন তিনিজনী বা দুই দুজনী আমি লগ হয় বহু আমি বন্ধুত্বৰ আমি বহুত টো স্মৃতি স্মৰণ কৰোঁ
অ আৰু বন বন্ধু বান্ধৱীৰ লগত থাকিও বহুত ভাল লাগে সেইবিলাক স্মৃতিবোৰ আমি কেতিয়াও পাহৰিবই নোৱাৰো
হয় ঠিক কৈছা কেৱল বিদ্যালয়ে কেৱল পাঠ্য জ্ঞানে নহয় শৃংখলা নৈতিকতা আৰু দায়িত্ববোধো শিকায় বা সিক্ৰিয়া সাংস্কৃতি অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাবোৰত ভাগ লোৱাও হি হে বিদ্যালয়ে আমাক
হয় সেই বিদ্যালয়ৰ জৰিয়তে আজি আমি ইমান ভালকে পঢ়ি শুনি ডাঙৰ মানুহ হব পাৰিছো বা বহুত ডাঙৰ মানে ডক্টৰ ইঞ্জিনিয়াৰ হব পাৰিছে
হয় হয় সেই স্মৃতিবোৰ মনত পৰি আজিলেও আজিও মনটো আনন্দৰে ভৰি ভৰি পৰে
সঁচাকৈ আজ কাল এতিয়া কি কয় আমি স্কুলৰ দেখা পালে আমাৰ আগৰ স্মৃতিবোৰ মনত পৰি যায় আমি কি কৰিছিলো কেনেকুৱা ৰং ধেমালি কৰিছিলো
সেইবাবে বিদ্যালয়ৰ স্মৃতিবোৰ আমি আমাৰ জীৱনৰ এক অমূল্য সম্পদ হিচাপে লব লাগে
হয় হয় আৰু বিদ্যালয় সময়ৰ স্মৃতিবোৰ গছৰ তলত বহি জামুন গছৰ তলত বহি কিনে আমি ইমান ৰং ধেমালি বা একেলগে লগ বন্ধুৰ লগত টিফিন খোৱা ধেমালি কৰা কথা বতৰা কৰা এইবোৰ স্মৃতিত আজি বহুত মনত পৰি আছে।
হয় হয় কেতিয়াবা আমি কেতিয়াবা আমি কিছুমান যত আমাক গৃহ কাম দিয়ে আমি কেতিয়াবা কৰি নগলে আমাক শিক্ষকে আমাক কেতিয়াবা মাৰেও আমাক গালিও তথাপি আমি। আমাক যে আমি যাতে ভাল ভৱিষ্যত উজ্জ্বল হয় সেইবাবে আমাক কেতিয়াবা শিক্ষকে এনেকুৱা এনেকুৱা আমাক গালি দিয়ে বা মাৰে আমি তাত কেতিয়াও ধৰি ৰাখিব নালাগে আমি ভাল জীৱনত জীৱনত যাতে আমি ভৱষয়টো ভাল হয় সেইবাবে আমাৰ শিক্ষকে আমাৰ যিমানবোৰ জ্ঞান লাভ কৰিব দিয়ে আম শিক্ষকে শিকাই দিয়ে আমি সদায় শিক্ষকক বহুত উ মা দেউতাৰ দৰে ভাবিব লাগে।
হয় হয় আৰু শিক্ষকৰ শিক্ষকে গালি পাৰিলেও মৰম থাকে। কাৰণ তেওঁ আমাৰ ভ ঘৰ ভৱিষ্যতৰ কাৰণে আমাক মানে তেওঁ আমাক গালি পাৰিছে আৰু তেওঁ গালিতে আমাৰ মৰম লুকাই থাকে।
হয় হয় বিদ্ কাৰণ বিদ্যালয়ৰ স্মৃতিবোৰ বহুত আনন্দৰে ভৰা কেতিয়াবা আমি খেল ধেমালি কৰাাৰ ধৰা কেতিয়াবা আমি শ শ শিক্ষাৰ জ্ঞান লাভ কৰাৰ কেতিয়াবা আমাৰ শিক্ষকৰ গালি শুনাৰ বহুত এনেকুৱা নানা নানা স্মৃতি আছে আমাৰ মনত
হয় হয় আৰু যেতিয়া আমাৰ শিক্ষকে গালি পাৰিলে আমি কেতিয়াও মনত দুখ কৰিব নালাগে কাৰণ তে আমাৰ ভালৰ কাৰণে আমাৰ ভৱিষ্যৰ কাৰণে তে আমাক আমাক গালি পাৰে বা আমাক কি কৰে মৰম দিয়ে।
হয় হয় বিদ্যালয়ত লাভ কৰা বন্ধুত্ববোৰ আজিও বহুত স্মৃতিৰে আমাৰ মোৰ ভৰি আছে যেনেকৈ বহুতো এনেকুৱা বন্ধু বন্ধু আছে যত আজিও আমাৰ ভালকৈ মাত বোল আছে আমি বহুতো ব বন্ধুৰ লগত আমাৰ ভাল। এতিয়া আমি বন্ধুু লগত বিদ্যালয়ত খাই কৰিব নালাগে বিদ্যালয়ৰ। বেয়া ব্যৱহাৰ কৰিব নালাগে।
চবকে মৰম যাচিব লাগিব ছাৰ বাইদেউ সন্মান জনাব লাগিব। লগ লগ বান্ধবীহঁতৰ লগত ভাল কথা পাতিব লাগিব।
হয় সেইবাবে বিদ্যালয়ৰ স্মৃতি আমাৰ জীৱনৰ এক অমূল্য সম্পদ হয়
হয় ঠিকে কৈছা হয় হয় একেবাৰে ঠিক। কৈছা বিদ্যালয়ৰ সেই মধুৰ দিনবোৰ আমি এতিয়াও পাহৰিব নোৱাৰো। সেই আমাৰ সদায় স্মৃতি হৈ থাকিব
আজি তোমাৰ লগত কথা পাতি বহুত এই বিষয়ে ওপৰত বিদ্যালয়ৰ স্মৃতিৰ বিষয়ে ওপৰত কথা পাতি বহুত ভাল লাগিল আলোচনা কৰি ভাল লাগিলে।
হয় মোৰো বহুত ভাল লাগিল তোমাল লগত কথা পাতি কিনে আলোচনা কৰি কিনে।
অ দিয়াতে আজি ইয়াতে সামৰণি সামৰি গৈছো সামৰিছো ধন্যবাদ।